হেল্ল' ভালে আছে? ঘৰৰ সকলোৰে হয় ভালে ঘৰৰ সকলোৱে ভালে নে?
হয় ঘৰৰ সকলোৱে ভালেই বাৰু বৰ্তমান।
হয় হয়, সকলোৱে ভাল মানে এই মাৰহে মানে দাঁতৰ বিষহে হৈ আছে অলপমান। মাছ যোৱা মানে যোৱা ৰাতি মাছ খালে, মাছ খাওঁতে দাঁতৰ আলুত মাছৰ কাঁইট সোমাল নেকি।
হয় হয় এইটো
গল সেই তাকে বিষ হৈহে আছে মাৰ ভাল নাই
হয় হয় হয়, পিছে আপুনি কি কৰি আছিলে?
কি কৰি আছিলো মানে ৰাতিপুৱাতে নদীত মাছ মাৰিবলৈ গৈছিলোঁ। ঢেঁকী জাল পাতিছিলো যে, এই যে পাৰৰ পৰা বহি পেলাই মাৰে। এনেকৈ দাঙি দিয়ে যে ঢেঁকী জাল, অহ, তাতে নদীত তাতে মাছ আহিছে, পানী বাঢ়িছে।
হয় হয়।
মানে একদম মাছ আহিছে।
হয় আপুনি কি মাছ পালে?
মাছ পালো মানে কি এইফালে ধৰক ৰৌ পোৱালি, মিৰিকা পোৱালি কুঁহি মাছ, পুঠি, সৰু সৰু দৰিকণা সেইবোৰ, এক কেজি মান পালো দিয়ক।
হয় হয়, এনেই কে কৰা উঠিছে ন?
এ নাই আমাৰ কেকুৰাটো উঠা নাই, পানী বাঢিলে কেঁকুৰাটো নাহেই, এনেই ধৰক বোকাতহে ধৰক কেঁকুৰা পোৱা যায়।
হয় হয় হয় হয়, ন কেতিয়াবা কেতিয়াবা কি কেকোঁৰাটো উঠে মানে।
হয় হয় পানী পানীৰ লগত আহিলে হয় হয় উঠে বাৰু। পিছে এই ধৰক খামুকো পালো চাইডত।
হয় হয়। শামুকটো খাই ন আপোনালোকে?
হয় হয়। আমি মাটিমাহৰ সতি বনাই পেলাই খাওঁ।
হয় এইটো কেনেকে বনাই এইটো?
সেইটো ধৰক অ' আপোনাৰ ধৰক শামুখ খিনি ধুনীয়াকে চাফা কৰি ল'ব লাগিব আৰু পিলে তাৰপা ধৰ ফাল শামুকে যে সৰু সৰু যে শামুকটো। অ' নাই ঘৰত লৰাটো নাখাওঁ‌ বাৰু, নদীত নদীত থাকে যিটো সৰু সৰু একেবাৰে। ৰু আও সেইটো ই ফালা মাটিমাহ ফা ফালা মাটিমাহটো যে ফালা মাট মাতিমা খিনি আপুনি অলপ ভাজি ল'ব, ভাজি লৈ তাৰপিছত কি কৰিব? ধুব, ধুই লৈ ধৰক শামু খিনিও চাফা কৰি ল'ব। তাৰ পাছত মাটিমাহে ধৰক শামুকে একেলগে। দি হালধি নিমখ তাতে আদা নহৰু দি দিব দি তেজপাত দুটামানো দি দিব। দি কেঁচা জলকাীয়া দুটাও পালি দিব আৰু দুই তিনিটামান তাৰপিছত সিজাই থাকি। যেতিয়া দেখিব মাটিমাহ খিনি সিজি। ঘুটনি নি মিব নালাগে আকৌতহ'লে আকৌামু ভাঙি চি গুৰা হৈ যাব। মানে আমুকৰ যি ওপৰ সিখিনি থাকে। তাৰপিছত মাটিমাহ খিনি। সিজাৰ পাছত পিয়াজ কুটি ধৰক শুকান জলক দি তেল গৰম কৰি তাত। দালি যেনেকে তেল মাৰি দিয়ে তেনেকে ধৰক। তেল মাৰি দিব আৰু তাৰপিছত খাব আৰু আপুনি।
এইটো খোৱা টাইমত এইটো কেনেকে খাই কাৰণ ওপৰ জন্তটো হেৰিতটো থাকে।
অ' অঁতৰাই নলয় মানে সেইটো এনেকে মুখত ভৰি পেলাই এনেকে চুহি দিয়ে। ভিতৰতো সোমাই যায়। মুখত তাৰপিছত সেই ওপৰৰ সিটো পেলাই দিয়ে আৰু।
হয় হয়। খাই পেলাইতো ভালে লাগি চাগে। হয় হয় হয়। মই আজিলৈকে মানে খাই পোৱা নাই ন।
অ' অ' আহিবচোন আমাৰ ঘৰত মই যদি পাওঁ আপোনাক। বনাই পেলাই।
হয় হয় যাম যাম।
পিছে আপোনালোকৰ ফালে নদীৰ ফালে নদীৰ পানী বাঢ়িছে নে।
হয় আমাৰ যিহেতু নদীৰ পানী বাঢ়িছে। মোৰ ধানৰ খেতি আছে সেইকাৰণে ভয় লাগিছে। ধান 'ৰুবলৈ যদি কেনেবাকৈ পানীখিনি বাঢ়ি যায়। তেনেহ'লেতো মোৰ পথাৰলৈকে আহি যাব আৰু মোৰ খেতিখিনিও নষ্ট হৈ যাব পাৰে ন। সেইকাৰণে বাৰু ভয়ে ভয়ে বাৰু ধান বোৰ ৰুইছো আৰু।
হয় হয় হয় ঠিকে কৈছে। আমাৰ বাৰু নদী কিনাত সৰিয়হ ইয়াত ধৰক ইয়াৰ যিটো মৰাপাতৰ গছ। চা খৰি গছ। সেয়াহে কৰিছো আৰু এই ধৰক এহাত এহাত মান ওখ হৈছে। নাই নাই সেইটো বানপানীত ক্ষতি নহয়।
হয় হয় মানে সৰু হৈ থাকিলে মৰি যাব পাৰে নেকি?
হয় হয় সৰু হৈ থাকিলে মৰি যাব পাৰে কিন্তু ডাঙৰ হলে ইমান। হয় হয় হয়।
ডাঙৰ হ'লে বাৰু বেছি চিন্তা নাই বাৰু।
হয় হয় হয়। এতিয়া ধৰক পানী নাহিলেহে ৰ'দ দিলে ধৰক পানীতটো নাহিব। বাঢ়িবও নোৱাৰিব কিন্তু পাহাৰত যদি বৰষুণ পৰি থাকে। তেতিয়া পানীতটো বাঢ়িব।
হয় হয় হয়।
মানে এনে আৰু খেতি কিহৰ আছে?
খেতি-খেতি ধৰক ঘৰতে মানে কৰিছো আৰু। ঘৰত এবাৰ কৰিছো। মানে ধৰক এই মাটি ৰঙালাউ যে যিটো মাটিত বগাই। এতিয়া মাটি ৰঙলাও কৰিছো। তাৰপাছত ওম আলু ৰুইছো।
হয়, হয়। দুইটা বেচ নে আপোনালোকে?
হয়, হয়। বেচো, বেচো। আলু, আলুটো বেচো ধৰক। ৰঙা ৰঙা যিটো সৰু সৰু আলু। সেইটো আৰু বেচো, বেছো। আমাৰ ঘৰৰ বাৰীখনৰ পাচ বিঘামান মাটি হ'ব যেন ডাঙৰ আছে।
হয়, হয়। এ ৰঙালাও লাগিছেনে আপোনাৰ তাত?
ৰঙালাউ মানে সৰু সৰু কলি হৈছে। মাজে মাজে হৈছে খাবলৈ। খাব পাৰি আৰু হয়, হয়, হয়। ধুনীয়া কিন্তু একদম, পুৰা বালিয়া বালিয়া। খাইও ভাল লাগে। হয়, নিশ্চয় থৈ দিম। মিঠা-মিঠা-মিঠা। এ বালিয়া ৰঙালাওটো খাই পেলাই ভাল লাগে।
হয়, হয়। আমাৰ ঘৰতো এনেকে লেচেৰা মাহৰ কৰিছিলো আৰু লেচেআমা আছে পিছত তিয়হ কৰিছো, ভেন্দি আছে। তাৰপিছত জিকা, তিতাকেৰেলা সেইবোৰে আছে আৰু ঘৰত আমাৰ। তাৰপিছত আহ ঘৰৰ বাৰীত এতিয়া তামোল গছ আছে, তামোলৰ সেইবোৰ বেচোঁ
হয়, হয়। আপোনালোকৰ বাৰীত তামোল কেইবিঘা মান মাটি হ'ব বাৰু।
আমাৰ এই বেছি নহয় এবিঘা মান হ'ব।
অ-অ। তামোল বেছি কিমান টকা পালে?
অ তামোল বেছি এইবাৰ পঞ্চাছ হাজাৰ মান পালো।
অ-অ, তেনেহ'লে তামোলৰ মানে গছকেইজোপাত মানে বহুত ত তামোল লাগে। সেইকাৰণে আপুনি ইমান পালে চাগে। পিছে আপুনি কিবা খালে নে নাই?
হয়, হয়। মই মাত্ৰ ভাত খাই উঠিছিলোঁ।
অ-অ, নাই আমি আকৌ হেৰিহে খালো। এ ৰুটি বনাইছিলো, আদা দিয়া লাল পিঠা বনাইছিলো, তাকে খালো। খাই লৈ হেয়া মাছ মাৰিব গলো। পাঁচটাতে গৈছিলো মাছ মাৰিবলে ৰাতিপুৱা, ৰাতিপুৱা। যিহেতু আমাৰ এইফালে নদী কিনাৰত মানে সকলোৱে জাল পাতিছে। একদম সকলোৱে মাছ মাৰে আৰু সকলোৱে মাছ পায়।
হয়, হয়। এই মাছবোৰ বিক্ৰী কৰিব নে এতিয়া ঘৰতে খাব?
এক কেজি মানহে পাইছো। এইখিনি ধৰা ঘৰতে খাবলৈ লাগে, অলপমান শুকুৱাম।
হয়, হয়।
আৰু সৰু সুৰণিখিনি শুকুৱাম আৰু যিখিনি মানে তাতকৈ অলপ ডাঙৰ ডাঙৰ সেইখিনি খাম আৰু। আজি দুপৰীয়া ঐ টেঙা সতি বনাম। আপুনি ঔটেঙা সতি খাইনে না
মই তেনেকে ঐটেঙা সতি নাখাওঁ বাৰু।
অ-অ, হয়-হয়। হয়, হয়। হয়, হয়। খাব লাগে। পেটৰ কাৰণেও ভালে এই গৰমত। গৰম পৰিছে যিহেতু মাছৰ টেঙাটো খাব লাগে ঐ টেঙা দি। ঐটেঙা গছজোপা আমাৰ ঘৰৰে দিয়ক। ঐটেঙা খিনি মানে মিঠাই ক'বলৈ গ'লে। উ এজোপাহে আছে। বহুত ডাঙৰ বহুত লাগে। আমি নেবেচো ধৰক ওচৰ চুবুৰীয়া মানুহ আহি আহি পাৰি পাৰি লৈ লৈ যায়।
হয় হয়
আপুনি আহে যদি ঔটেঙা দুই তিনিটামান দি পঠিয়াম দিয়ক আৰু এই যে ঔ টেঙাটো ঢেক ঢেঁকীত খুনি আপোনালোকে বা খায় নে নাখায়? ঢেঁকীত খুনি যিটো জুলক গুড়ি নিমখ দি পেলাই খাই সনা কৰি
হয় হয় সেইটো খাওঁ সেইটো ভাল লাগে বাৰু খায়।
হয় হয় খাই বৰ ধুনীয়া লাগে। সৰু কালতে আমি যিমানহে খালো।
হয় হয় এনে আপোনাৰ
ক কৰি থাকিবলৈ সময়ে নাই। অ' ৰভ টেঙা গছ আছে কিন্তু এইটো চিজন নহয় যে লগা নাই ৰস টেঙা গছ দুজোপা আছে। একদম বহুত ডাঙৰ ডাঙৰ হয়। বহুত লাগে আমি এতিয়া মানে ম মানুহক বেছিও এটাক এটাত ধৰক বিশছ টকামানকৈ লওঁ
হয় এইটো বজাৰতহে বেচ ন
হয় হয় হয়।
হয় সপ্তাহে বজাৰটোত বেচা হৈছোগে
হয় হয় বজাৰ ধৰক বহিবলৈ নাযাও ধৰক মানুহে আহি ঘৰৰ পৰা লৈ যায় আৰু তেনেকে একদম ফুট কেইটাও মানে একদম বগা বগা কালাৰ নিচিনা হৈ থাকে একদম বহুত মিঠা হয়। ৰঙালাও অ' কিবাহে আহিছে ৰবাব টেঙাটো হয় হয় পিছে আপোনাৰ ভাইটি খবৰ ভালনে?
হয় হয়। ভাইটি খবৰ ভালেই। আপোনাৰ ল'ৰা ছোৱালীকেইটাৰ খবৰ কেনেকুৱা?
অ' ভালে আছে স্কুল গ'ল। সত কেইটা অ' কালি পৰা। কালি পৰা নাই নাই পৰীক্ষা শেষ হ'লে কালিপ পৰা গৰম বন্ধ দিব আৰু
হয় হয়।
অ' আপোনালোকৰ হয় হয় পৰীক্ষা ভালে হৈছে। নিশ পিছে ভাইটিতা কোন ক্লাছত পঢ়ি আছে?
মোৰ ভাইটি এবাৰ চতুৰ্থ শ্ৰেণীত পঢ়ি আছে। আপোনাৰ হয় হয় ভালেই বাৰু। আপোনাৰ এই ল'ৰা ছোৱালীকেইটা কিমান শ্ৰেণী?
উম এটা পঢ়ি আছে সৰুতো পঢ়ি আছে। ধৰক এ প্ৰথম শ্ৰেণীত আৰু ডাঙৰটো পঢ়ি আছে। মানে হেৰি চলত্ৰ শ্ৰেণীতে আৰু
হয় হয় হয় ঠিকে আছে।
শষোলল
হয় হয় মই শেষ হ'ল বৰ্তমান। কহতৰ আহ পাঠদান হৈ আছে কেইদিনমানৰ পিছতহে গম বন্ধ দিব।
অ' অ' অ' আমাৰ আকৌ কালিয়ে দিব সিহঁত আকৌ কেইটামান দিন লাগিব।
হয় হয়।
হয় দিয়ক। চব স্কুলৰ নিয়মবোৰো বেলেগ বেলেগ। অ' হয় পিছে ঘৰৰ সকলো ভালে আছে।
হয় হয় ঘৰৰ সকলো ভালেই।
হয় আপুনি পাৰিলে আহিবচোন। এপাক আমাৰ আমাৰ এইফালে নদীত মাছ মাৰি যদি আমাৰ ঘৰতে জাল আছে।
হয় হয় মই বাৰু মাছটো মাৰি পলৈ বহুত ভাল পাওঁ।
অ' হয় নেকি আহিব তেনেহলে একেলগে মাছ মাৰিম।
হয় আগতে সৰুতে আইতাহঁৰ ঘৰালে যিহেতু এইটো নৈ আছে তাতে মাছ মাৰো আৰু মহতৰ লগত
হয় হয় হয়। এই ৰাতিপুৱা টাইমটোত বেছি পোৱা যায়। ৰাতিপুৱা সোনকালতে আহিব। নহ'লে আপুনি পিছবেলা টাইমটোত আহিব। পিছবেলা টাইমটোত নহ'লে আহিব। সন্ধিয়া হোৱাৰ আগে আগে সেইখিনি টাইমত মাছ বহুত পোৱা যায়।
হয় হয়।